অ, শুনি আছো।
অ', অ', কি কৰি আছ?
এ, এনেই আছো তাই?
আছো, আছো এনে আছো।
উম।
মই বোলো অলপ আগতে বাহিৰৰ পৰা আহিলো। ইমান ধূলি বাহিৰত।
অ', অ', আজিৰ দিনত মই ওলাই গৈছিলো এবাৰ। অ, মই যাওঁতে মানে একদম মানে এই মাক্স, থাক্স নিপিন্ধাকে ওলাবই নোৱাৰি।
সেইটোৱে ইমান ধঢূলি হৈছে, বায়ুবোৰ ইমান প্ৰদূষিত হৈছে।
সেইটোয়ে একদম গছ, গছনিবোৰো পুৰা মানে ধূলিতে মানে আৰু হেৰি হৈ থাকে।
সেইটয়ে আজিকালিতো কিমান গছ, গছনি কাটি দিছে। এতিয়া গছ, গছনি কাটিছে, কাটিছে তাৰ বিনিময়ত যদি গছ, গছনি আৰু মানে দুডাল গছ কাটিছে যদি তিনিটা গছ তাৰ বিনিময়ত ৰুব লাগে। এতিয়া মানে বায়ুটো মানে ভালকে থাকে আৰু
অ, কিন্তু আজি আমাৰ মে মানে যিখিনি আৰু নৱপ্ৰজন্ম সিহঁতে মানে এই বস্তুটো মানে বুজিয়ে পোৱা নাই বৰ্তমান সময়ত। যাৰ কাৰণে মানে সমস্যাবোৰ সৃষ্টি হৈছে। পিছত মানে আমাৰ যিখিনি মানে উত্তৰ প্ৰজন্ম সিহঁতৰ যে, কি, হ'ব দেখিবনে গছ, গছনি
তেতিয়াৰ পৰা বস্তুবোৰ সংৰক্ষিত হৈ থাকিলে মানে ভালদৰে থাকিলে তেতিয়াহে মানে পিছলে ভাল হ'ব, ন।
তাকে।
এতিয়া যিবোৰ শিক্ষিত মানুহ আছে, সেইবোৰে যদি এইবোৰৰ ওপৰত গুৰুত্ব নিদিয়ে পিছলৈ আৰু সিহঁতৰ কি হ'ব। উম, উম। সটোাৰ মানে প্ৰদূৰ্ষণ বুলি কৰিলে তই কি বুজ মানে কি হয় মানে কেনেকুৱা নি কিবা মানে কৰিব পাৰি পন নন্ত্ৰিত কৰিব পাৰি।
প্ৰদূৰ্ষন বুলি ক'লে আৰু কি প্ৰদূৰ্ষন তটো মানে বৰ্তমান বি মান জ ৰ মানে গাতে লাগি থকা এটা মানে অংশ হৈ পৰিছে। বুলি ক'লেও মানে ভুল নহয় বুলি মই ভাবো যতে যি যি কাম নহক ক চবতে মানে প্ৰদূৰণ মানে জডৰিত হৈয়ে থাকে কিবা তেনেকুৱা কাম আছে নেকি য'ত মানে নাথ থাকেই প্ৰদূৰষণ জড়িত হয় চবতে আছে কম বেছি পৰিমাণে কিন্তু আমি তাক নিয়ন্ত্ৰণ কৰিবলৈ বুলি ক'লে কেনেক আৰু নিয়ন্ত্ৰণ এদিনতেতো হোৱা বস্তু নহয় যিহেতু মানে প্ৰদূষণৰ পৰিমমানণতটো ইমান বাঢ়ি গৈ নিয়ন্ত্ৰণ একেদিনাই হোৱা বস্তু নহয় তাক নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ সময় লাগিব কিন্তু আমি যদি আজিৰ পৰাই মানে প্ৰচেষ্টা হাতত লওঁ। ভৱিষ্যতেৰ নিশ্চয় যথেষ্ট পৰিানে সেই তাৰ মানে মানে নিয়ন্ত্ৰিত হব। হোৱাৰ সম্ভাৱনা থাকিব নিশ্চয়। এতিয়া সেই আৰু গছ গছনি ৰুব লাগিব আমি তাৰ মানে যত্ন ব লাগ আৰু লগতে মানে আমি যিখিনি মানুহ মানে একদম মানে শিক্ষা দীক্ষাৰ ফালৰ পৰা পিছপ তেওঁলোকৰ মনত আমি মানে এইবিলাকৰ ওপৰত মানে সজাগ কত আনিব লাগিব যে প্ৰদূৰণতটো মানে কিমান বেছি ভয়ংকৰ আমাৰ বাবে সেইবিলাক কৰিব লাগিব। আৰু লগতে চৰকাৰৰ ভূমিকা থাকিব।
সেইটোৱে সেইটোৱে উম আজিকালিতো কিমান বনাঞ্চল ধ্বংস কৰি দিয়া হৈ চে যাৰ কাৰণে চৰাইৰ চিৰিকটিবোৰ নায়য়ে ক'ব গ'লে। আৰু যিবোৰ মানে হাতী, বাঘ এইবোৰ আছে। আজিকালিতো ৰাস্তাত ঘূৰা হৈছে।
সেইটোৱে সেইটোৱে মানুহৰ লগত সংঘৰ্ষ হৈছে।
অ', সেইটোৱে এতিয়াতো কিছুমান জোগাতো ওলাবই নোৱাৰি ৰাত
নোৱাৰি নোৱাৰি আমাৰ ওচৰতে এজাক অ, আমাৰ ওচৰতে এখন মানে এনেকুৱা হয় আছে, মানে উম প্ৰায়ে মানে দেখি থাকো আৰু মানে আমাৰ পৰা অলপ দূৰ হয়। কিন্তু মানে সিহঁতৰ তাত মানে প্ৰায় মানে ৰাতি - ৰাতি মানে এনেকে হাতী চাতি ওলাই আহে। পুৰা মানে মানুহে মানে জাক পাতি পাতি তেতিয়া হাতী খেদিব লগা হয়। বনাঞ্চল ধ্বংসৰ হোৱাৰ ফলতে হৈছে এইবিলাক।
আৰু আজিকালি কি হৈছে ই যান বাহনৰ পৰা বহুত বায়ু প্ৰদূষিত হৈছে, এতিয়া এখন ঘৰত যদি পাঁচটা মানুহ আছে। পাঁচটাৰ যদি গাড়ী থাকে। তেতিয়া পাঁচটাই যদি যদি গাড়ী কেইখন ওলাই লৈ যায় তেতিয়াও কিমান বায়ু প্ৰদূষিত হয়। যদি মানে কিবা এটা কাম আছে ওচৰতে আছে ধৰ তথাপিও মানে গাড়ীখন ওলাই লৈয়ে যাব খোজকাাঢ়ি নাযায়। সিহঁতে
পিছে উম এনাজি
ফলত।
এটা মানে ইয়াৰ পৰিপ্ৰেক্ষিত ল'ব পৰা মানে এটা মানে ব্যৱস্থা মই ভাবো যে মানে এইটো মানে মই বহুত ঠাইত মানে গুৱাহাটীতো বৰ্তমানে সেইটো মানে দেখি পাইছো কিন্তু সম্পূৰ্ণৰূপে এইটো বাৰু হবলৈ বহুত খিনি বাকী আছে। যেনে এই ইলেক্ট্ৰিক বাছ বিলাক ওলাইছে নহয় নতুনকে। গাড়ী হওক বিভিন্ন সৰু সৰু গাড়ীয়ে হওক বা যিয়ে নহওক ওলাইছে এতিয়া মানে সেইবিলাক মানে সকলো ঠাইতে হো হোৱাটো মানে উচিত আৰু মানে।
অ', অ' নিয়ন্ত্ৰিত হৈ থাকে আৰু বস্তু
সেইটোৱে, উম।
উ, উ, এতিয়া পানী প্ৰদূষণ কিমান হৈছে। পানী এতিয়া আ, আজিকালি গুৱাহাটীৰ যিটো পানী সেই পানীৰে মানুহে গা কিমান ছালৰ বেমাৰ হৈছে আজি, কালি অ'। অ, এইবোৰ যে, জাবৰ, জোঁথৰ আছে আৱৰ্জনাবোৰ। ইমান মানুহ বোৰে মানে শিক্ষিত মানুহ বোৰে মানে নলা, নদ এইবিলাক পেলায় যাৰ ফলত সেইবোৰ গৈ কিনে আকৌ নদীবোৰত পৰে। তেতিয়া ন, পানী প্ৰদূষণ হৈ যায় তাৰপিছত।
সেইটোয়ে আমি সেই বস্তুতটো মানে সদায় পঢ়ি আছো। পঢ়ি মানে, তথাপিতো মানে আমি সেইখিনিয়ে কৰি থাকো সদায়।
উ, উ, সেইটোৱে। এতিয়া আজি, কালিতো এই কাছ এইবোৰ মাছবোৰ এইবিলাক দেখাই পোৱা নাযায়।
দেখিবলৈ পোৱা নাযায়। উম, উম, উম। নাইকিয়াইৈ হৈছে, বৰ্তমান সময়ত আৰু এইবিলাক দেখাতো মানে সৌভাগ্যয়ৰ কথা হ'ব তেনেকুৱা।
অ, আৰু এই যি ভৰু, ভলৰোঁ নদী আছে। এইটো নদী বুলি যদি বাহিৰৰ পৰা মানুহ আহে নদী বুলি কেলে ক'ব আৰু নদী বুলি নকয়ে আজিকালি। অ, এইটো এই নলা, নৰ্দমা টাইপে হৈছে আৰু। আৰু শব্দ প্ৰদূৰ্ষন, মাটি প্ৰদূৰ্ষন এইবোৰো আছে।
সেইবিলাকতো আৰু নকওঁৱেই।
উম। এতিয়া মাটি প্ৰদূষণে, এতিয়া প্লাষ্টিক যে কীটনাশক দ্ৰব্য এইবোৰ যে মাটিত মিহলি কৰে। যাৰ ফলত কিমান মাটি প্ৰদূষণ
মাটি প্ৰদূৰষণ হৈ আছে।
এনে মানে প্ৰদূষণৰ কিবা কুপ্ৰভাৱ তই দেখিছনে?
কুপ্ৰভাৱ দেখিছো মানে গোটেইবোৰ পৃথিৱীতচোন তাৰে কুপ্ৰভাৱ পৰিছে। এতিয়া সেইয়া আৰু গো পৃথিৱীত এতিয়া মানে শব্দ প্ৰদূৰ্ষণ, জল প্ৰদূষণ, বায়ু প্ৰদূষণ, বায়ু প্ৰদূ টো, বিশেষ ভাৱে আৰু যাৰ ফলত মানে মানুহৰ বিভিন্ন ধৰণৰ মানে হাওঁফাওৰ লগত জড়িত বেমাৰ, আজাৰ উ, দেখা দিব ধৰে। ছালৰ বেমাৰ, ছাল মানে বৰ্তমান প্ৰায় মানুহৰে ছালৰ বেমাৰ দেখিবলৈ পাই। পোৱা যায়। বিভিন্ন ধৰণৰ চকুৰ বেমাৰ এইবিলাক মানে প্ৰদূৰণৰ ফলতেই হোৱা বুলি ভাব ধৰিব পাৰি আৰু প্ৰদূষনৰৰ ফলতেই হৈছে। লগতে উ, উ, পানী প্ৰদূৰষনৰৰ ফলত এইবিলাক, আমাৰ যিবিলাক মানে দৈনন্দিন জীৱনৰ আমাৰ মানে বৰ্তমান চব মানুহে দেখিবলৈ পোৱা যায়। এইবিলাক বেমাৰ যেনে কলেৰা, ডায়ৰিয়া হৈয়ে থাকে, আজিকালি মানুহৰ।
সেইটোয়ে এতিয়া, সেইটোৱে এতিয়া মানুহৰ স্বাস্থ্যৰ ওপৰত কিমান ক্ষতি কৰিছে, এইবোৰে।
সেইটোৱেই। মানুহ বুলি নহয়, গোটেই অ, গোটেই জীৱ জগত ৰ, ওপৰতে।
আৰু উদ্ভিদ আৰু প্ৰাণীৰ জীৱনৰ এটা মানে বিপণন আৰু সময়।
সেইটোৱ, সেইটোৱে।
নিয়ন্ত্ৰণ কেনেকে কৰিব পাৰো বাৰু সেইটো।
নিয়ন্ত্ৰণ কেনেকে কৰিব পাৰো মানে সেয়াই আৰু আমি নিজে সজাগ হ'ব লাগিব। নিজে আমি যিমান কিতাপত পঢ়ি নাথাকো কিয় অমুক কৰিব লাগে তমুক কৰিব লাগে সেইটো সেনেকে একো নহয় নিজে যদি মানে ব্যৱস্থা হাতত নলও কাম বিলাক প্ৰে্টিকেলি নকৰো তেনেকে নহলে একো নহব নিজে মানে চব খিনি মানে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব লাগিব এই যিটো মানে তই অলপ আগতে কলি যে প্লাষ্টিকৰ ফলত মানে প্লাষ্টিকসমূহ মাতি মানে পেলোৱাৰ ত বা কিবা সেইটোতো আমি নকৰিলেও হয় সেইটোতো আমি ওচৰৰ কিবা এটা নিজে মানে উ মানে বস্তু এটা বনাই যত মানে আমি উম যিবিলাক মানে আমাৰ অপকাৰী বা নলগা বস্তু সেইবিলাক আমি তাত পেলাই দিব পাৰো ত তেনেকুৱা আমি ব্যৱস্থা কৰি দিব পাৰো গাঁৱে গাঁৱে বা চহৰৰ মানে ত তেনেকুৱা মানে ওচৰে পাজৰে মানে কিবা কিছুমান ডাষ্টবিন টাইপৰ বস্তু মানে ৰাখি তাত মানে আমাৰ যিবিলাক অলাগতি প্লাষ্টিক বিশেষকৈ প্লাষ্টিক জাতীয় বস্তুসমূহ তাত পেলাব পাৰো লগতে মই অলপ আগতে ক'লোয়েই যে যিবিলাক মানে উ তোৰ বৰ্তমান মানে ওলাইছে সেই বস্তুটো মই দেখিবলৈ পাইছো ইলেক্ট্ৰিক বাছ সেইবিলাক মানে সেইবিলাক মানে যদি মানে সেইবিলাক বেছিকে প্ৰচলন হলে মানে কিছু পৰিমণে মানে এইটো মানে বায়ু প্ৰদূষণটো মানে নিয়ন্ত্ৰণ হ'ব উম
তেওঁ নবীকৰণযোগ্য শক্তিৰো ব্যৱহাৰ কৰিব পাৰি তেতিয়া বস্তু নিয়ন্ত্ৰিত হৈ থাকে আৰু উ উম এতিয়া জনসাধাৰক কিছুমান মানুহ মানে একদম মানে শিক্ষিত হয় কিন্তু মানে সেই সতৰ্কতটো নাথাকে সিহঁতৰ এতিয়া মানে সতৰ্কত সতৰ্ক বাণী এটা কৰিব লাগে আৰু মানে সেইটোৰ ওপৰত মানে এটা কৰ্মশালা কৰিব লাগে আৰু তেতিয়া মানে বস্তুবোৰ কেনে প্ৰেক্টিকেল প্ৰেক্টিকেল ভাৱে দেখাই দিব লাগে এতিয়া মানে ভাল আৰু বুজি পায় সিহঁতে চবেই
কৰে
উম উম সেইটোৱেই এতিয়া মানে কম বয়সতে মানুহবোৰৰ মৃত্যু হৈছে। কাৰণ কিয় সিহঁতৰ হাওফাওৰ প্ৰব্লেম সেনেকুৱা হৈছে উম উম এজমাৰ প্ৰব্লেম কিবা হৈছে, এনেকুৱা আৰু
সেইবিলাক কাৰণতে অকালতে আৰু মৃত্যুৰ মুখত পৰে
সেইটোৱে এতিয়া গছ গছনিও ৰোপন কৰিব লাগে
উম মুখ্য মানে আৰু উদ্দেশ্য আগত ৰাখি গছ গছনি
আজি কালিতো শব্দ প্ৰদূষণো কিমান হৈছে যান বাহনৰ হৰ্ণৰ ফলতো মানে কিমান শব্দ প্ৰদূষণ হৈ আছে
সেইটোয়ে মানুহৰ মানে অতিষ্ঠ হৈ যোৱা যায় ন, কিছুমান সময়ত মানে ইমান একদম
উম উম উ সেইটো হয় বাৰু এনেই মানে কেনেকে নিয়ন্ত্ৰণ কৰিব পাৰি মানে শব্দ প্ৰদূষণ টো
সেইটো মই ক'লো ন নিজেই সজাগ হ'ব লাগিব। আমি গাড়ী মটৰ সলনি মানে আছে ন তাৰ কিছুমান মানে অল্টাৰনেটিভ মানে খোজ আমি যি খিনি জেগাত যাব পাৰি খোজকাঢ়ি, সেইবিলাক জেগাত আমি খোকাঢ়িয়েই যাব পাৰো, মিছাতে মানে গাড়ী মটৰ ব্যৱহাৰ কৰি বায়ু প্ৰদূৰ্ষণ লগতে শব্দ প্ৰদূষণ নকৰিও চলিব পাৰি বা চাইকেল এনেকুৱা টাইপৰ মানে যান বাহনসমূহ ব্যৱহাৰ কৰিলে আমাৰ নিজৰ শৰীৰৰ বাবেও ভাল নহয় মানে শব্দ প্ৰদূষণ প্ৰদূষণৰ পৰা মানে কিছু পৰিমানে মানে ৰেহাই পাব পাৰি
এইটোৱেই এইটোৱেই দে দে হ'ব দে
অ', দে দে।
উম